হেল্ল'
অঁ কি কৰি আছা
এই বিশ্ৰাম কৰি আছো
বৰষুণ দিছে নেকি বৰষুণ নি নিচিনা শব্দ হৈছে
নাই দুখন ফেন চলাই আছে ৰুমৰ ভিতৰত
অঁ মই আৰু ভাবিছোঁ বৰষুণ দিয়া বুলি
নাই নাই বৰষুণ দিয়া নাই
ফোন দিয়াৰ নিচিনা হৈ আছে ভাৱটো
আহ ৰাতিপুৱা দিছিলে অলপমান কিন কিনিয় এতিয়া নাই
আমাৰ ইয়াতে দিয়া নাই মানে বৰ সন্ধিয়া ভাৱ হৈ আছে আৰু বৰষুণ দিলেও হয় ইমান গৰম আহ মই
অঁ
মই অলপমান মেচিনৰ কাম কৰি আছিলোঁ
অ গি ছিলাইছা
মেখেলা চাদৰ আছিল
আহঁ
পৰ্চ লগাই আছিলো
অ তুমি এইবিলাক পাৰা ন
অ পাৰোঁ বেলেগৰো কৰোঁ অলপ চলপ মেক্সি জ চিবিলাক মানে ছাইট বিলাক চিলাই দিব পাৰো তাদৰৰ পতি এইবিলাক লগাব পাৰো।
এক বনাইছিলা!
অ বনাইছিলো।
অ সেইবিলাকো। তেতিয়া পাৰিব এই মান অ'
আগতে মাইনা হাতৰ কানি বনাইছিলো।
আহ!
ধুনীয়া ধুনীয়া চাও
আহঁ!
ছোৱালীৰ কাৰণে ভাল বনাবৰ কাৰণে
আহ সেইদিনাখন আহিছিলা, ইয়াতে ফুৰিব
আহ অ বৈছো
অ
লাগে সেইনে ঠাই খিনি আজাৰা আজাৰা ঠাইখিনি এ আজানা না ভি আই পি হয় আজানা ভি আই পি সখিন ইমান ভাল লাগে। পৰিৱেশটো
উম কি বনাই খুৱালা? আহ বৈছিলিলো
পইছা? আ!
নতুন ৰেচিপি কি বনাই খুৱালা সিহঁত
সিহঁতক মই চুজিত লাডু বনাইছিলো।
কেনেকুৱা বনাই
চুজিৰ লাড্ডু অ চুন অ' তাৰমানে চুজিতটো অকমান ভাজি ল'ব লাগে বেছি নহয় অকণমান ভাজি ল'ব লাগে ত ভাজি লৈ মানে অকণমান চাই কৰি থৈ দিব লাগে। থ দিয়াৰ পাছত ধত তোমাৰ নিজৰ ইচ্ছা কাজু খিচমিচ
উম ঘি দিব পাৰি
অ নহয় এই এইবিলাক এইবিলাক মানে চাইড মানে ভাজিব লাগে বেলেগ কৰি অ হেব ভাজিব লাগে ভাজি সিহতক বেলেগকৈ থৈ দিব লাগে থৈ দিয়াৰ পিছত আৰু অকমান ঘিউ দি কেৰাহিত ঘিউ দিব লাগে ঘিউ দি ঘিউ টো অকমান গৰম হলে চুজিটো কেৰাহিত দি অকমান হনাই লৰাই লৰাই থাকিব লাগে বেছি পেচ বেছি মানে সেই কৰিব নালাগে ভাজিব নালাগে অকণমান অ তাৰ পাছত ধৰ গাখীৰ গাখীৰ দিব পৰাৰ তাৰপিছত এই চেনি তেনি অকমান দিব লাগে মানে আন্তচ মতে আ আ নহয় এইটো নিজৰ নিজৰ আন্তচ অ অ নিজৰ নিজৰ যে মানে পৰিয়ালৰ কিমান মানুহ আছে তেনেকৈ
উম
কিছুমানে মিঠা বেছিকৈ খায় কিছুমানে কমকৈ খায়
অ অ
তেনেকুৱা আন্তাজমতে দি দিলে হ'ল ন গুণ নহয় তোমাৰ চেনি নিদিলে গুৰ দিবও পাৰিল
অহ অহ গুৰতোট বেছি সোৱাদ
তাৰপিছত এই চেনিটোও দিওঁ পেলাই অকমান লৰাই থাকিব লাগে লৰাই লৰাই যেতিয়া অকণমান গোট মাৰিব তেতিয়া মানে উঠাই দিবা লাগে। উঠাই তাক অঁ তাৰপিছত এইবিলাক কাজু এইবিলাক মিক্স কৰি দিব লাগে
আহ
কৰি কিনে বনাই থাকিলেই হ'ল
অ নাৰিকল নাৰিকল লাুৰু দৰে আৰু
কললাডু
অ সেনেকুৱা আৰু
তেনেকুৱাই
অ একদিন বনাই চাম ভাবাছোন
বনাবা ভাল লাগে এইবিলাক ঘৰুৱা বস্তু বনাব লাগে আৰু তেল পিঠাটো তেল পিঠাটো মই বনাব জানো তেল পিঠাতটোতো আৰু চাউলেৰ গুৰি যি আছে চালটো গুৰি কৰি কিনে ন অকমান ৰ'দত শুকাই থ'লে ভাল আৰু আজি গৰমৰ দিন নহয় গোন্ধাই। অকমান ৰ'দ দি ন হয়তো বা অকণমান গৰম কৰি কিনে থৈ দিলে হ'ল।
আহ
তেতিয়া ইচ্ছা তেতিয়া খাব বনাই কিনে খাব পাৰিল আৰু
মানুহ আহিলেও দিব পাৰি
গুড় অলপ বেছিকৈ লৈ আহিলেই হ'ল বজাৰৰ পৰা আনি কেনে থৈ দিব পাৰ আলহী আহি
উম
অকমান গুৰটো হক শুকাই গুড়াৰ গুড়াটো মানে গুৰটো মিক্স কৰি কিনে অকণমান পানী অকণমান পানী দিব লাগে কিছুমান বেকিং পাউদাৰ দিয়ে বেকিং, চৌদা দিয়ে কিন্তু এইবিলাক মই নিদিওঁ অকণমান নিমখ দিওঁ।
আহ
গুৰটো মিহলি কৰি কিনে লৰাই থাকো লৰাই যদি অকমান মানে ধৰ চফট হ'ব তেতিয়া এ তেলত কেৰাহিত তেল দি কিনে অলপ এ চামুচ বা সেই যিকোনো বস্তু
অ'
ঢাকনি
উম।
তাত লৈ কিনে মানে সেই তেলত দি দিব লাগে বনাল হৈ গ'ল এনে সহজ
ফুৰিব
ফুৰিব এতিয়া ভবা নাই ভাবিছোঁ মেলাত যাম বুলি ভাবিছোঁ অম্বুবাচী মেলাত ইয়াত। এইবাৰতো বহুত মানুহ আহিব অম্বুবাচী মেলাত, অ'। এইবাৰ বোলে চাৰি লাখ আহিব
ভক্ত।
অ' এই ৰাস্ত অ' ভক্ত আহিব। ৰাস্তা-ঘাট বিলাক অলপ অ' সলনি কৰি দিছে এতিয়া।
অ'
তাৰ মানে খোৱা খাদ্যবিলাক এই ভক্তবোৰক দিব। অ' পানীৰ পানীৰ সুবিধা কৰি দিছে
ন মানে অসমত সেইটোয়ে ডাঙৰ ডাঙৰ বস্তু আৰু অম্বুবাচী মেলাটো বিৰাট মানে ডাঙৰ সেইদিনাখন আম্বানীৰ ল'ৰাটো আহিছিলে নহয় অ অনন্ত ত অম্বানী
অ
আম্বানীৰ লৰাটো আহছিল কামাখ্যাখনিৰ আৰু অসমত আহ গৈছো বহুতবাৰ হৈছো তিন বছৰ হল অম্বুবচী মেলাত গজু এইবাৰ আৰু যাব নোৱাৰিল দৰ খন হৈছো বহুতবাৰ
অ মই বহুত দিন হ'ল হোৱা দৰ্শন হোৱাই নাই ভাবিছো চু যাম
অঁ আহ এই কিন্তু বহুত ফিৰ যে ফিৰ আহ ডাঙৰ হ'লে লৈ গৈছো মানে মাক বাহিৰৰ পৰ প্ৰায় সেয়া কৰিছোঁ। যে ভিতৰত লৈ যোৱা নাই। এনেকা
তোমালোকৰ ওচৰৰ আলহী কি নাহে নেকি?
আহে আজিকালি আৰু মানে গাঁওবিলাকৰ চহৰৰ দৰে হ'ল। চবে নিজৰ নিজৰ কামত ব্যস্ত ত।
অ'।
মূগা।
তাত কি শাল এইবিলাক
অ', লগাই কিছুমানমানে কাপোৰ শালত, মেখেলা চাদৰ বনাই থাকে, ঘৰত ত' বনাই অ'। বিক্ৰীও কৰে আমি, এনেকি অহ, মই নাজানো। কাপোৰ নাজানো। এনেই মানে মেখেলা চাদত নাজানো এনেই চিধা চিধি কয় গামোচা। অ আৰু আমাৰ যে আৰু অসমীয়াত তৰপৰা বুলি কয়।
অ এই চিঙা কাপোৰৰ
অ চিঙা কাপোৰৰ যে বনায় আহ আহ নাই সেইবিলাক পাৰো। ফুল চুল বাচিব নাজানো আৰু।
মোৰ আছিল এখন এখন মোৰ বাই দোষ দিলো নেকি?
অহ
আৰু নাই। আৰু এখন ঘৰত আছে।
অ। অহ নলগাই এইবিলাক আজিকালি আহ আজি কিহেৰে ভাত খালা
আজি আজি ৰঙালাও যে আছে ৰঙালাও পাত
অহ
হেল্ল'
অ শুনি আছো দিয়া
অ শুনিছা ৰঙালাও পাত টো আমাৰ ওচৰৰৰে এজন মানুহ আছে লগাইছিল ধুনীয়াকৈ হৈছে গছডাল ইমান যত্ন কৰা নাই কিন্তু ধুনীয়াকে ল কৈ ব ছে বাকী বিলাকে খালে বাকী বিলাকে খাইছে কিন্তু মই খোৱা নাই তাৰপিছত মই আজি ভাবিলো মই চাৰিডাল মান কাটি লওঁ। চাৰিডাল মান কাটি আনিছোঁ ঠাৰি কেইডাল বেলেগকে ওলাইছো। পাত কেইটা বেলেগ তে ওলাইছোঁ
উম।
ওলাই কিনে সৰিয়হ আছে যে সৰিয়হ অলপ তিয়াই থৈছো। তাৰ পিছত পাতটো অকণমান পানীত তিয়াই থৈছো। তাত অকমান অকণমান নিমখ দিছোঁ ত, নৰম নৰম ভাৱ টো হ'ব। অ, তাৰ পাছত পাতটো ঠাই
উম।
মানেই
উম। আহ'।
তাৰ পিছত সৰু মিহি মিহিকৈ কাটিছো।
আহ'।
কাটি কিনে তাত কেৰাহীত অকমান তেল দি তাত অকমান নহৰু দিছোঁ কেঁচা জলুক কীয়া অকমান সৰিয় দি কিনে সেটো ভাজিছো ভজাৰ পিছত এই পাতটো যে আছে পাতটো কেৰাহিত দি দিছো তাৰপিছত অকমান লৰাই, লৰাই খাৰ যি আছে চিনি পোৱা না। অ, কলা সাৰ। এই কলাসাৰ অকণমান দিছোঁ
অহ
দিয়াৰ পিছত ঢাকনিখন দি দিছোঁ
অহ
মিনিট দহ মিনিটৰ পিছত ঢাকনিখন উঠাই দিছোঁ তোৱাৰ পিছত ধুনীয়াকৈ হৈছে গলি গৈছে ভাল লগা হৈছে দেখাত তাৰপিছত সেইখিনি নমাই আহ আহ ভাল লাগে সেইবিলাক ঘৰুৱা খাদ
ঘৰুৱা
অ সেইটোকৈ পকৰাও খাব পাৰিল মই ভাবিছো এবাৰ পকৰা বনাম বেচন আছিল বেচন দি পকৰা বনাম বুলি ভাবিছিলো তাৰপিছত নাই, বেছি তেল খোৱাও ভাল নহয়। এইটো খাৰেদি বনোৱা ভাল হ'ব। অ'
অ'
তাৰপিছত আৰু এইটো সেই কৰিলোঁ। ৰঙালাও এই আগটো যে, আগটো সৰু সৰুকে কাটি কিনে থৈ দিছো তাৰপিছত সৰিহ হ অলপ বতি ললো
অঁ
ত কেৰাহীত তাত নহৰ
উম।
আদা
অঁ
মিক্স কৰি কিনে বটি লৈছোঁ।
অঁ
সৰিহৰ লগত
অ'।
তাৰপিছত আৰু এইখিনি ত' মিক্স কৰি কিনে সানি লৈছো।
অ'।
ঠাৰিবিলাক সৰিয়হ একেলগে মিক্স কৰি কিনে সানি লৈছো, সানি কিনে অলপ থৈ দিছো তেতিয়াহ'লে মিহলি হৈ যায় বস্তুটো, তাৰিত নিমখ টো সোমায় যায়, নিমখ দিয়া নাই, নিমখ দিলে পানী হৈ যায়। অকল সৰিয়হ আৰু নহৰু আদা জলকীয় এইবিলাক বটিছিলোঁ সেইবিলাক মিহলি কৰি দিছোঁ তাত কেৰাহীটোত অকণমান তেল দি তাত অকণমান এই আ হেৰি আছে যে সৰিয়হ অকণমান দিছোঁ। দি কিনে এইখিনি এইখিনি দি দিছো।
উম।
ঢাকনিখন দিছো ছো পাঁচ, দশ, পোন্ধৰ মিনিটৰ পিছত হৈ গৈছে।
অ আজি নহলে ঘৰুৱা খাদ্যয়ে।
আৰু এইফালে মই হেৰি মুগৰ দালজি মূ্গৰ দাল বইল কৰিছো, বইল কৰি খাইছোঁ। ভাল লাগিছে। এইবিলাক ঘৰুৱাই হেৰি ভাল লাগে, নাই নাই নিৰামিষ। পোৱা নাই, অ ভাল লাগে।
কথাৰ লাগি চেনে গছত?
ৰাতিপুৱা।
অঁ
অ এই আমাৰ ওচৰৰে নহয় নহয় নহয় আমাৰ ওচৰৰে।
অ
দেউ এজনী দিলে।
অহ।
মই ভাবিছিলো কঁঠাল খাব ইচ্ছা আছ ছিল তাৰপিছত আকৌ এদিলত তাতো বোলে খাম খামকে আছে কঁঠাল। লোৱা তাৰপিছত মই ইমান মিঠা। খাই ভাল লাগিল। আৰু সৰু সৰু
উম।
ভাল লাগিছে খাই মই ভাবিছো এবাৰ এই পিঠা বনাম সনেকে ভাবিছো তাৰ পিছত কঁঠল খিনি ইমান খাই ইমান ভাল লাগিছে গোটেইখিনি খাই দিছোঁ।